অহ ', পেহী কওঁক?
অ কি কৰি আছা
এনে আছো অলপমান বাগৰি কৰি
উ হু হু
উম আপুনি কি কৰিছে
অ মই এয়া ভাতত লাগিম আৰু অলপ মানে থওঁ কিছুমান কিছুমান শাক চবজিখিনি কাটি কিবাকিবি ধুই পখালি সেইখিনি আগুৱাই থ'লে তেতিয়া মানে দেৰি হ'লেও কথা নাই আৰু
অ হয় আপোনালোক পেহা আৰু আপুনিহে ন ঘৰত
অ অ আমি দুজনে উম দুজনে আৰু পেহা অকন দেৰি হয় নহয় আহা
অ
দেৰি কৰে
উম হয় বাৰু এ উপায় নাই কেতিয়াবা মানুহ দুনুহ আহি থাকে ন সেইটো কাৰণে আৰু গৰম দিনত মানে দেৰি হয় হ'লেও মানে কথা নাথাকে ন বেছি উম উম উম নাই কিতাপৰ দোকানত সন্ধিয়া সময়তে বেছি যোৱা দেখা পাও উম উম হয় দিয়ক দিনত খুব কমে যায় মানুহ
আজি বাৰ বতৰটো হেৰি এনেই খুব গৰম বেছি হ'লে দিনটো কাষ্টমাৰ কমেই থাকে সন্ধিয়া পাছতে যায় আৰু বিশেষকে ওচৰ পাজৰ খিনি যে ওচৰৰ পাজৰে গোটেইখিনি সন্ধিয়া পাছতে যায়
অ অ
উম মাহতৰ ভাল নে সকলো সকলোৱে
অ ভালেই দিয়ক মাহত বাৰু ভালেই
উম উম উমহ
আজি তাতে বতৰটো আজি বৰ মানে ধুনীয়া বুলি ক কম বহত গৰমটো নাই ন
আমাৰ এইফালে ধুনীয়া বতৰ আজি মানে ফেনখন খুব কমাই দি ল'লেই হয় আৰু এনেকুৱা হৈছে
অ বেছি ফেন দিবলগীয়া হোৱা নাই এনেহলে মানে এই ৰ'দটো দি থাকিলে মানে বৰ অশান্তি লাগে
এই বা নকবা আৰু
হয় দিয়ক আমি আকৌ বেছিকে আকৌ ৰ'দ দিলেও আক টান পাওঁ তাৰপাছত আকৌ বেছি বৰষুণ দিলেও আকৌ কওঁ কি ৰ'দতোৱে ভাল আছিল কিন্তু ৰ'দ দিলে আকৌ থাকিব নোৱাৰা হৈ যাও
মানুহ হেৰি নহয় মানুহ কোনোটোতে সন্তুষ্ট নহয়
হয় দিয়ক
তুমি চাবাচোন বাৰু হে হে হে দুদিন একেলাথাৰিয়ে বৰষুণ দিলে কৰিলে আৰু বতৰটো এনেকে থাকে আৰু ৰ'দ দিলো নাই ন পোৱা ৰ'দ দিছে মানুহ থাকিব পৰা নাই এনেকে বকি থাকে ন
তেনেকুৱা মানুহবোৰ এ যিমানে যি নহওক ঠাণ্ডা দিনটোৱে ভাল মই আৰু সেইটোৱে ক'ম
সেইটোত সত্য কথা ঠাণ্ডা দিনটো মানে বহুত কাৰণত ভাল অ বহুত কাৰণে ভাল মানে এ আৰু এটা কথা দেই এইকেইটা দিনত পোক পৰুৱা সমহ বেছি হয় তুমি চাবাচোন এই তুমি কি ৰে'ল ওৱাইছ চাবানে
মহ মাখি
কি কোম জেলেকোৱা ওলাই নহয় তোমালোকৰ সেইফালে আছে নে কুম জেলেকোৱাটো হাম বহুত ঘিন লাগে শামুক চামুক এইবিলাক মানে আৰু বেংসোপা কি হৈছে এনেকুৱা ছিজনত বেঙে ইমান
চিঞৰ বাখৰ অ ভিতৰলৈকে কেতিয়াবা যা
মোৰ বৰ ঘিৰ লাগে অ কিয় নাজানো
হয় দিয়ক মোৰ ভাল নাপাওঁ এইদিন কেইটা সেকেনে মই বেয়া পাওঁ
কিন্তু ঠাণ্ডা দিনটোত ঠাণ্ডাৰ বাহিৰে বাকী কোনো সমস্যাই নাই
উম আজিকালিতো ইমান ঠাণ্ডাও নপৰে
ৰে নপৰে
উম এইবাৰ চা অ এইবাৰ চাবচোন ইমান মানে ঠাণ্ডা কাব পিন্হ ন গ'লে
নহয় আজি আজি তিনি চাৰি বছৰ মানৰ পৰা পাইছো মই এইটো মানে আমাৰ যিটো গোলকীয় যিটো ত তাপমাত্ৰাতটো খুব বাঢ়িছেতো ন আৰু এটা কথা উম সেইটোৱে সেইটোৱে আমি ম কৰিছো গোটেইবিলাক মানুহেে কৰিছো নহয় জানো বাৰু
হয় দিয়ক মানুহৰ কাৰণটো হৈছে এতিয়া মানে মানুহক এতিয়া মানে দুখ ও এটা কথাত মানে লাভ নাই কাৰণ আগৰ দিনৰত জনসংখ্য্া পাতল আছিল এতিয়া মানে প্ৰু মুুক্তিদ্যও বাঢ়িছে মানুহৰ মানে বসতিও মানে বেছি িহ হৈ গৈ আছে পৰিয়াল বাঢ়িছে উপায় নাই
আগতে ধৰা ৰাস্তা ঘাট বিলাক ভাল নাছিলে দলং চলং বিলাক নদীৰ ওপৰ দলঙেই হওক বা এ কাঠৰ দলং আমি উ পঢ়ি থকা দিনতে কৈছো মই
আহ
পানী হয় এনেুৱা ছিজন এটা পানী হলে কি হয় কাঠৰ তলং বিলাক উটি যায় অলপ কমজৰি থাকেতটো উঠি যায় তাৰ পিছতে গাড়ী মটৰ বন্ধ হৈ যায় যাতায়াতটো বন্ধ হৈ যায় যে ল'ৰা ছোৱালী খিনি কিমান অসুবিধা হয় কলেজলৈ অহা যোৱা কৰা বহুত প্ৰ্
হে আজিকালি এতিয়া মানে লোহাৰো
কংক্ৰট হ'ল অ চব কংক্ৰিত হ'ল আৰু সেয়া কৰিবলৈ হলেতো গছ বা ৰাস ৰাস্তা ঘাট বহলাবলৈ হলে ভাল কৰিবলৈ হলে কাটিবই লাগিব ৰাস্তাটো বহল কৰিবলৈ হলে গছখিনি কাটিবই লাগিব কিন্তু সেয়ে এটা কথা খয়াল কৰিব লাগে আৰু তাৰ বিপৰীতে আচলতে বৃক্ষৰোপনটো কৰিব লাগে অ ৰুব লাগে ৰুব লাগে ৰুব লাগে কিন্তু সেইটো কিন্তু বহুত ভাল অভ্যাস দেই অ এনেও কি জানা। এনেও সকলোৱে এইটো এটা যদি মানে দায়িত্ব বুলি ভাবি লয়। সেই এডাল গছ। ঘৰ পৰা। তোমাৰ কিমান উপকাৰ হ'ব সেইটো চিন্তা কৰি চাইছেনে বাৰু? এডাল গছ পুলি লগোৱাৰ বি। বিনিময়ত। তোমাৰ সকলো দিশ। সকলো দিশৰ পৰা।
হয় দিয়ক, বতাহ হওক তাৰপা ফল কিবা এটা পোৱা হওক মানে গছডালে দি পাতৰ দিও।
কিয় নহয় কিয় নহয় সেইটো আচলতে সেই সচেতন। টো চবৰে থাকিব লাগে মোৰ মতেদি। তেতিয়াতো ইমান উম।
এ মানুহৰ মানে আজিকালি এ সুবিধাটো। চোৱা হৈছে আৰু সুবিধাৰ কাৰণে অসুবিধাও হোৱা হৈছে কাৰণ এতিয়া ডাঙৰ কে ধুনীয়াকে এতিয়া ঘৰ এটা বনোৱা পাছত তাৰ ওছৰত যদি বহুত ডাঙৰ এডাল গছ থাকে সেইডাতটো পতক কে ধুমুহাত বোলে ব। পৰি গ'ল ঘৰৰতটো তো অ মানে কৰি দিলে সেইটো কাৰণে আকৌ গছ ডাল কাটি দিয়ে মানে তেনেকে কিন্তু সেই হিচাপ ত যদি পাছফালে বাৰীখনত যদি এতি ডাঙৰ ডাঙৰ গছ কেইজোপা মানে লগাই তেতিয়াও টো গছ কেইদালে ৰেহাই। পায়।
কিন্তু এনেকুৱা হৈছে মানে ধৰা আগতে দুজন ল'ৰা আছিলে। এখন ঘৰত সেই দুজন ল'ৰাৰ পৰা আকৌ বিয়া বাৰু পাতি হাহ শাৰী খোৱাৰ পিছত সিহঁতৰ পৰা ল'ৰা ছোৱালী বাঢ়ি ধৰা সেই মাটি খিনিয়ে ভাগ হ'ল নে, তেওঁলোকৰো হ'ল আকৌ ভাগ। গতিকে অকমান অকমান জেগাত গছ পুলিয়ে ৰুব নে নে ঘৰটোৱে বনাব।
হয় হয় সেইটো হৈছে।
হয় জনসংখ্যা ইমান হাৰত বাঢ়িছে।
হয় দিয়ক, বাঢ়িছে বহুত বাঢ়িছে জনসংখ্যা। কিন্তু অলপ অলপ বস্তু কমিছিলহে এই কেইবছৰমানত বোলে বৰ কমিছে আমাৰ মানে জনসংখ্যা ভাৰতবৰ্ষত, উম। সেইকাৰণে কৈ আছে মানে জনসংখ্যা বৃদ্ধি বৃদ্ধি কৰিবলৈ মানে আজিকালি ল'ৰা ছোৱালীয়ে প্ৰথম মানে নিজৰ কেৰিয়াৰটো বনাই পেলাইহে মানে বিয়া বাৰু হ'ব বিচাৰে ন, সেইবাবে মানে জন সংখ্যা মানে বহুত কমিছে। অঁ আৰু মানে অঁ, ত্ৰিশ বছৰ মানে হৈ যোৱাৰ পাছত মানে ল'ৰা ছোৱালীৰটো, প্ৰজনন ক্ষমতাটোও কমি যায়। তাৰ পাছতে, আই বি এফ অঁ আজিকালি চিছষ্টেমটো বহুত বেছি বাঢ়িছে।
বেছি বাঢ়িছে, তুমি চাবা অঁ, বহুত অহ অহ।
কাৰে এটাই গৈছে আপোনালোকে প্ৰথমতে বিয়া বাৰু পাতি ল'ৰা ছোৱালী তোলক, মানে সেইখিনিহে ৰিকুৱেষ্ট কৰিছে আৰু।
বয়সৰ কথা নাথাকে তুমি চাবা। আগত আমি শুনিছিলো যে বয়সত বিয়া হৈছে, গতিকে সন্তান ন'হল। কিন্তু তুমি চাবা এতিয়া সৰু সৰু ল'ৰা ছোৱালী সৰু-সৰু ছোৱালী বিয়া দিছে, মোৰ পৰিয়ালতে আছে এজনী বোৱাৰী এজনী। এ মানে দেখিবলৈ ধুনীয়া, বয়সো কম। হম, ল'ৰা ছোৱালী নহ'ল। আৰু মোৰ ওচৰৰ দুজনী মানে ভতিযাই হয় আৰু। সম্পৰ্কত, দুয়ো জনীয়ে বা সিহঁতৰো ল'ৰা ছো চলি নাই, ইমান বেয়া লাগে জানা নে, সৰু- সৰু ব মানে কম-কম বয়সতে ধৰা কম বয়স মানে একেবাৰে কম নহয় ধৰা। বিশ বাইশ বছৰ মানত দিছে দিয়া, সিহঁতৰ বাচ্ছা নাই মানে বৰ বেয়া লাগে।
হয় দিয়ক, মানে পি চি অ দি টো আৰু মানে হৰমনেল ইমবেলেন বেলেঞ্চ এইবোৰৰ কাৰনে, এতিয়া কিছুমান আপোনালোকে এতিয়া বুজি পাইছে হা বস্তু খিনি বুজি পাইছে কিন্তু কিচো আপোনালোকৰ মানে সমনীয়া কিছুমান মানুহেই মানে এনেকুৱা মানে কয় ইচ আমি আমাৰ যুগত চাৰি পাঁচটাকে কৰা ছোৱালী তুলিলো সিহতো একেবাৰে ইমান বেছি কৰিবলৈ যায় একে ড্ক্তৰ নহ'লে নহ হৈয়ে কি আই বি এফ কৰে এনেকুৱা হয় কিন্তু যোনসকলে বুজি পাই ন তেওঁলোকক মানে মই ভাল পাওঁ যে তেওঁলোকে বুজি পাইছে
কেলে নহয় পৰিৱেশ আমি এটা কথা দেই আৰু অকল সেইটো বুলিয়েই নহয় সকলো দিশতে বুজি পাব লাগিব কাইলৈ অ কালি কালিলৈ পৰহিলৈ মোৰ লৰাই বিয়া পাতিব এজনী লোকৰ ঘৰৰ ছোৱালী আহিব আমি বুজি পাব লাগিব কথাখিনি আৰু আমি যদি আগৰ নিয়মক ধৰি থাকো আগতে আমাৰ মাহত তে চাদৰ মেখেলা পিন্ধি ঘৰতে দীঘলকে উৱনি লয় আমাৰ মাহঁতৰ দিনত তেনেকে কাম বন কৰিছিলে এতিয়া ক্ৰমান্বয়ে যুগৰ পৰিৱৰ্তন আমি জানো সেইটো ধৰি হব আমিয়েতো এতিয়াতো ঘৰত ম যিটো অলপ আমাৰ কমফৰ্ট বুলি ভাবো সেইটো ড্ৰেছ পিন্ধো ধৰা নাইটি এটাকে পিন্ধিলো বা ফ্ৰক এটাকে পিধিলো কিন্তু সেইটো আমি ধৰি থকা নাই গতিকে আমিও আমাৰ বোৱাৰীৰ দিনলৈ আমি কেলে ধৰি থাকিম তুমি কোৱা যি টোত সুবিধাজনক তেওঁৰ যিটো সুবিধাজনক হয় অ আমিও বুজি পাও যে পৰিৱেশ লৈ পৰিস্থিতি লৈ কি পোচাক পিন্ধিব লাগিব ধৰা মন্দিৰ এটালৈ গৈছে ন নামঘৰ অ সেইটো সেইটো সেইটো সেইটো কিন্তু সেইবিলাক আচলতে আমি এৰা ধৰ আমিও আপডেট হ'ব লাগিব কিন্তু যুগৰ লগত আমি আমাৰটোকে ধৰি থাকিলে কিন্তু নাই নাই মই কিন্তু এইটো অপজ কৰো দেই মই মই পচন্দ নকৰো কিন্তু এইটো কথা অ অ ভালো লাগিছে মানে সিদিনাখন মোৰ লৰাৰ লগত ৰ ছোৱালীজনী তাই যোৰহাট বিয়া হৈছে তাই মোক কৈছে খুৰী। আপুনি মানে মই কি ক'ম আৰু আপুনি যিজনী বোৱাৰী পাব তাই বহুত লাখি হব। আপোনাৰ তাই মানে মোক খুব মা ক নিচিনা। নিচিনা মানে খুব ভাল পায় আৰু তাই জানে মোৰ কথা পতবিলাক তাৰপিছত তাই কৈছে মোক কৈছে মোৰ মানে কেতিয়াবা। ভাবো আপোনাৰ ল'ৰাই যিজনী বোৱাৰী পাব নহ কিবা আনিব তাই মানে কপাল ভাল আৰু দেউতাই বহুত লাক্ষি হব আপোনাৰ নিচিনা সাহো পাব মই বোলো। হয়', আমি মিলিব লাগিব আমি যুগৰ লগত মিলিব লাগিব। আমি আগতে আমাৰ মাহঁতে হওক শাহুহতে হওক তেওঁলোকৰ নিয়মটো ধৰি থাকিলে বুলি আমি। বুজি পাওঁ কাৰণে ভাবো কেতিয়াবা কওঁ যে তেখেত সকল কেই এদিন থাকিবনো। গতিকে আমি মানি যাওঁ তেওঁলোকে। কোৱাখিনিয়ি কিন্তু আজিৰ দিনৰ ছোৱালী মানিব জানো।
নামানে।
গতিকে আৰু এটা কথাও নহয় সুবিধাজনক যিটো সুবিধা হয়। তেওঁলোকৰ মতে ক'ৰবাত ভ্ৰমণত গৈছে কৰবাত গৈছে তেওঁলোকৰ সুবিধাৰ মতে প্ৰয়োজন পৰিলে তেওঁ হাফ পেণ্ এটাও পিন্ধিব লাগিব। হয় নে নহয় মানে সেইটোয়ে পৰিস্থিতি লৈ - লৈ সেইবিলাক বু জি কৰিব লাগিব ন। সকলোৱে সেইয়ে ভাবো মই।
হেত সেইটোৱে মানে অহ ', ছোৱালীজনীও বুজিব লাগিব। যে মই অ লিল কাপোৰটো মই কেতিয়া নিপ পিন্ধিম
তেওঁ বুজে তেওঁৰো জ্ঞানটো লাগিব দেই যে মোক ইমান নিজৰ ছোৱালীৰে মৰম। গৈছে গতিকে ময়ুৰতো
সেই সন্মান খিনি ময়ো অহ ', ৰাখো যে মোৰ শহুৰ দেউতাৰ আগত মই এইখিনি হাফ পেন্ট এটা পিন্ধি নুফুৰো মই ঠিক আছে মই পাইজামা এটা পিনধি ফুৰিম টি চাৰ্ট এটা পিন্ধি ফুলো যেনিবা কিন্তু হাফ পেণ্টটো মই নিপিন্ধো মু শহু দেউতাৰ আগত সেইটয়ে দুই মানে তেওঁ যদি। কৰে তেতিয়াহলে বস্তু খিনি বহুত ধুনীয়াকে খাম
সেইটোৱে এতিয়াওতো কিছুমান শাহু বোৱাৰী আছে ইমান মিল আছে। বহুত কম হলেও আছে এ, এনেকুৱা ক্ষেত্ৰতে নহয় জানো। সেইটোৱে আৰু। লোক ঘৰৰ ছোৱালজনী আহিব তে। ওঁৱে যে চব কৰিব লাগিব কি কথা আছে পাৰাটো ময়ো কৰো হয় নে নহয়?
নহয় কিছুমান মানুহৰ অ কিছুমান মানুহৰ থিংকিং। বোৰ মানে কেনেকুৱা, মানে বোৱাৰীজনী আহিল মানে গোটেই ঘৰখননে এৰি দিছো আৰু।
সেইটোয়ে সেইটো এ নাই মই সেইবিলাক পচন্দ নকৰো দেই। মই এইবিলাক পচ,
নাই মোৰ কিন্তু আপোনাৰ মানে মানে। মানে থিংকিং খিনি মোৰ বহুত ভাল লাগিছে। সঁচাকে আপুনি যিজনী বোৱাৰী পাব নহয় মানে বোৱাৰীজনী বহুত লাকি। হয় উম।
এ মই তেনেকুৱাই আচলতে, মই কি ক'ম আৰু।
হয় দিয়ক। অপেন মাইণ্ডেড হব লাগে।
আৰু বহুত কথা পাতিলো ন?
অ ঠিক আছে দিয়ক। হ হেই নাই নাই ঠিক আছে বাৰু হ'ব দিয়ক, আপুনিও কাম কৰক উম ঠিক আছে।